হেল্ল'
কি কৰিছে
অঁ এই এনেই তোমাৰ ইয়াতে বহি আছো অকণমান
অঁ, মই ওঁ এনেই আছো এতিয়া বৰ্তমান ভাত খাই উঠিছো আপুনি ভাত।।
অঁ অঁ মই তোমাৰ ভাত খাবলৈ লৈছোঁ আৰু
আঁহ কিহে খাইছে
আজি মানে ভাত মানে পোলাওঁহে খোৱা হৈছে
অঁ', অঁ', আমাৰ আকৌ হেৰি দালি আলু ভাজি। লগতে চয়াবিন দি দিছো উম বাকী, আজি বোলো মই আপোনাৰ লগত পাতো বুলি ভাবিলো এই ৰিলচ আৰু আপোনাৰ যোনবিলাক চৰ্ট ভিডিঅ সেইবিলাকে আমাৰ বৰ্তমান দৈনন্দিন জীৱনত মানুহ বিলাকৰ মাজত মানে কেনে ধৰণৰ প্ৰভাৱ পেলাইছে তাৰ ওপৰত মানে অকণমান আলোচনা না কৰো বুলি ভাবিলো।
অঁ', নিশ্চয়, নিশ্চয় পাৰিবা নিশ্চয় পাৰিবা।
হয়। আপুনি বাৰু তাক লৈ পেলাই আপোনাৰ দৃষ্টি কেনেকুৱা হয় মানে? সেইটো ক্ষেত্ৰত লৈ পেলাই ই আপোনাৰতো আপুনিতো পায় চাগে, ৰিলচৰ বা চৰ্ট ভিডিওচ এইবিলাক যোনবিলাকে মানে অকমান সময় কাৰণে আহে এক এক মিনিট, দুই মিনিটৰ কাৰণে আহে, আহি পেলাই কম সময়তে বহুত খিনি তথ্য দি থৈ যায় মানুহক। আৰু তাৰ জৰিয়তে মান মানুহে নিজৰ ধৰি লওঁক আহ যোনবিলাক আছে নিজৰ আহ সাহিত্যৰাজিক দেখুৱাব পাৰে বেলেগৰ ওচৰতে নিজৰ যোনবিলাক আ প্ৰতিভা আছে। ধৰি লওঁক এটা গান গোৱাৰে কাৰোবাৰ প্রতিভা আছে অ সেইটো সেই চৰ্ট ভিডিঅ'ৰ বা ৰিলৰ জৰিয়তে মানুহক প্ৰকাশ কৰিব পাৰে। এই কম সময়ৰ ভিতৰত মানে বহুত খিনি তথ্য মানুহক দি যাব পাৰে। ত মই ভাবো তেনেকুৱা ধৰণৰ অ মই ভাবো মানে তেনেকুৱা ধৰণৰ আহ যোন বিলাক মানে ৰিলে মানে মানুহৰ মা সমাজত যোনখিনি আগবঢ়াইছে তই সেইখিনি মানে ভাল দিশ হিচাপে মই ভাবিছো আপুনি কেনেকুৱা ধৰণৰ চায় বাৰু
অ নহয় আচলতে তোমাৰ সেই চৰ্ট ভিডিঅ' আচলতে আৰু ৰিলবিলাকো আচলতে তোমাৰ দুয়োটাই আছে গম পাইছানে নাই তাত ভালো আছে আৰু বেয়াও আছে মানে তাত মানে দুইটা দিশেই তাত আছে গম পাইছা। নাই। এতিয়া তুমি কৈছা অ তাত আচলতে বহুত জ্ঞানো দি যাব পাৰে গম পাইছানে নাই আৰু তোমাৰ কিছুমানেনো - ভিডিঅ আছে চৰ্ট ভিডিঅ আছে যি বিলাক তোমাৰ একদম পুৰা মটিভেট কৰে গম পাইছা নাই তোমাৰ ধৰি লোৱা তোমাৰ এক্সাৰচাইজ কৰিবৰ কাৰণে হওক বা জিম কৰিবৰ কাৰণেই হওক বা তোমাৰ আহ পঢ়া শুনাৰ কাৰণেই হওক একদম পুৰা মটিভেট কৰে কিছুমান এক এক মিনিট সময়ত আচলতে তোমাৰ গোতেই আচলতে গোতে মাইঞ্চেটোৱে চেঞ্জ দিয়ে গম পাইছা নাই এটা আচলতে শ্বৰ্ট ভিডিঅ'ত ইমান পাৱাৰ আছে কিন্তু কিন্তু তোমাৰ সেই এটা আকৌ কিছুমান বেয়াও হেৰি হৈছে গম পাইছো নাই ধৰি লোৱা কিছুমান ধৰি ললা ফটুৱা ফুটুৱা যি যিসমূহ ভিডিঅ' মানে যি সমূহ সমূহে আমাক আনন্দ কৰি মানে আৰু কিছুমান মানে জ হয় অ অ আকৌ টেম্পৰী মানে যি সখিনে বহুত বেছি দপামিন ৰিলীজ কৰে দেখিছ নাই কিছুমান ভিডিঅত সেই সেইবিলাকে মানে কি হয় তোমাৰ আমাৰ যিটো মাইণ্ডচছেট সেইটো আচলতে তোমাৰ সেই তাৰ প্ৰতি বেছি আসক্ত হৈ যায় মানে মাইণ্ডটো আচলতে আমাৰ সেই সেই ৰিলসমূহৰ প্ৰতি সেই শৰ্ট ভিডিঅ'সমূহৰ প্ৰতি আচলতে বেছি আসক্ত হৈ যায় তাৰ ফলত মানে তাৰ আচলতে চবতকে বেছিকে প্ৰভাৱটো পৰিছে এতিয়া উঠি অহা নৱপ্ৰজন্মসমূহৰ ওপৰত সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত গম পাইছা নাই
উ হয় হয়
অঁ এতিয়া তোমাৰ মানে কি হৈছে কিছুমান তোমাৰ এনেকুৱা লৰা ল'ৰা চলি আছে গম পাইছা নাই তোমাৰ সেই মোবাইলটোত শ্বৰ্ট ভিডিঅ' বা এটা ৰীল নোচোৱালৈকে আচলতে তেওঁলোকে ভাতেই নাখায় এনে এনে এনেকুৱা দিন আহি গৈছে এতিয়া তোমাৰ আচলতে সেই তাৰ আচলতে আমি অভিভাৱকসকলৰ ফালেও আমি চাব লাগিব গম পাইছা নাই এতিয়া তু তুমি ঠাবাদে এতিয়া এটা কেঁচুৱা এতিয়া তুমি কেঁচুৱা কেঁচুৱা বিলাক চাবাচোন এতিয়া নতুনকে যিসমূহ কেঁচুৱা আছে নতুন নতুনকে নতুনকে যিসমূহ জন্ম হৈছে শিশুসকল সেইসলক কি কয় তোমাৰ প্ৰথমতেই তোমাৰ মোবাইলটো মোবাইলটো দি দিয়ে মানে মনে মনে থাকিবলে কি ক মোবাইলটো দি ত
অ
সৰুৰ পৰা আচলতে তেওঁ মানে সেই শিশুসকলে গমেই নাপায় আচলতে সেই কি বস্তু এইটো এইটো এনেকুৱা কি বস্তু সেইটো একো বুজিয়ে নাপায়
হয় মই বুজি পাইছো আপোনাৰ কথাটো কিন্তু এতিয়া ধৰি লওক আহ আপুনি যিটো কৈছে বেয়া দিশটো কৈছে ৰিলচ যিবিলাক চৰট ভিডিঅ' হয় সেইটো হয় সেইটো বেয়া ভিডিঅ' আপোনাৰ প্ৰতিটো বস্তুৱে এটা নহয় আৰু বেয়া দিশ থাকে শিবই ত আপুনি ক এনেদৰে মইও ভাবো সেই কথাটোক আজিকালি দিনৰ যুগত অ অভিভাৱকসকলে যদি ল'ৰা ছোৱালী এটাক যদি সৰু পৰাই যদি সেইটো শিক্ষা দিয়ে তেনেকে ধৰি লওক লৰা কানি আছে বুলি সৰু ল'ৰাটোক যদি মোবাইলটো হাতত দি থৈ যায় ত সৰু সৰু ছুটি চুটি ভ বোৰ চাব লাগে লগীয়া হয় সহতি সেইবিলাকে সিহঁতৰ মনত সোমাই যায়। আৰু, এইবিলাকে কি কৰে টেম্পৰৰী আনন্দ দিয়ে, টেম্পৰৰী আনন্দ দিয়ে মানুহক আৰু তাৰ ফলতে কি হয় মানুহে মানে এতিয়া ধৰি লওক এটা ভিডিঅ'ৰ পৰা এটা লং ভিডিঅ' থাকে মানুহৰ ন লং ভিডিঅ' চাবলৈ বাদ দি দিয়ে মানুহে। হয় ইমান পেচেন্ঞ্চ নাই মানুহৰ ধহ্য নাই। ত ইমান খিনি ধৈজ নাই, হৈ যায়, ত সেই এ মানুহে মানে ধৰি লওক, ইনষ্টেণ্ট যোনটো ক'লে, দৰবামিনৰ কথা কলে, মানুহৰ যোনটো ইনষ্টৈন্ট গভাব মেলি প্লিচ কৰে ন সি, বস্তুতটোৰ বিচাৰি ফুইছে মানুহে, এতিয়া মানে, এতিয়া মানে মানুহে বিচাৰিবলৈ লৈছে। মানে তাৰ জৰিয়তে মানে সহজলভ্য বস্তু বিচাৰিবলৈ গৈছে বুজিছে। ত তেনেকে ধৰণৰ যোন, সেটো বস্তু মানে এতিয়া সহজে পায়, কষ্ট কৰিব মানুহৰ মন নাযায়। মানুহে এলেহুৱা হৈ যাব ধৰিছে। ত এনেকুৱা ধৰণ এনে, যদি এটা লং ভিডিঅ'ত আপুনি তাৰ পৰা যোনটো জ্ঞান লাগে বা, জীৱনত তথ্য লাগে। ত' তাক আপুনি অলপ বেছি টাইম চাবলগীয়া হৈছে, ত তাৰ বেছি টাইম অলপ টাইমৰ পিছত আহিব কথাটো, ত ইিমান খিনি মানুহৰ ধৈৰ ধহ্য নাই। জাষ্ট মানুহৰ সেই টপি টো লাগে, আমুকটো লাগে তে একো নালাগে মোক সেই ইমান কন খিনিয়ে লাগে। ত সিমান খিনি লগে লগ সেই ভিডিঅ'ত এক মিনিটৰ ভিডিঅ ৰ'ব, ত দহ মিনিটৰ ভিডিঅ'ৰ মানুহৰ চাবৰ কাৰণে ধৈয্যটো নাই। টাইমতটো আছে টাইমটো তেখেতৰ হাতত বহুত আছে। চবৰ হাতত টাইম টো আছে কিন্তু ধৈৰ্যটো নাই। ত সেই মই ভাবো সেই, অঁ যোনটো ধৈৰ্যৰ অভাৱৰ মানুহ সন্মুখীন হৈছে সেইু সেই ৰিলৰ দ্বাৰাও অলপ প্ৰভাৱিত হৈ যায় মানে মই তেনেকে কথাটো অনুভৱ কৰিছো বৰ্তমানলৈকে ত' হয়তটো হ'ব পাৰে সেইটো নহ'ব পাৰে আঁহ কিন্তু একচোয়েলি মানে অঁ সেইটোও ভাবিবলগীয়া পছৈ পৰে তাৰ ক্ষেত্ৰত আৰু বেলেগ বেয়া প্ৰভাৱো বহুত আছে এতিয়া ধৰি লওক যোনবিলাক ল'ৰা ছোৱালীয়ে পঢ়িবলৈ ল যাই পঢ়িব যাওঁতেনে মানে কি হয় সিহঁতি পঢ়াৰ টাইমত যদি অলপ টাইম এনেকৈ পঢ এটা ভিডিঅ' চাই দিলে লং ভিডিঅ' চাই দিলে লং ভিডিঅ' চাই থাকোতে নে চাইডত আপোনাৰ অঁ ধৰি লওক অংক এটাকে চাব লাগিছে অংক কিন্ত সেইটোৰ অংকটো কৰি থকাওতেনে লং বিধো চাই থাকো নে তলত আহি যাব সৰু বি ভিডিঅ' এটা চৰ্ট ভিডিঅ' এটা আহি যাব যেনেকে চৰ্ট কৰিব পাৰে বুলি। তো সেইটো আহি যাব সেইটো চাব লাগিব। তাৰ পিছত আহ গৈ কিনে এ এটা চৰ্টচৰ পিছত তাৰ যোনবিলাক আঁহ আঁহ পিছৰ চৰ্ট বিলাক থাকিব সেইবিলাক সেই অংগৰ লগত ৰিলেটেড নহয় বলে বেলেগ হৈ যাবগে। টাইম ৱেষ্ট হৈ যায় মানুহৰ এতিয়া পঢ়া, পঢ়িবলৈ যদি ল'ৰাটোৰ সেই পঢ়াৰ সময়ৰ পৰা ল'ৰাটো কি হৈ যাব বেলেগ দিশত ত ড্ৰাইভাৰ ড্ৰাইভাৰট হৈ যাব। বেলেক বেলেগ ক্ষেত্ৰত, তো মানুহৰ সেইটো এটা ল'ৰা ছোৱালী বা পঢ়া শুনাৰ ল'ৰা ছোৱালীৰ টাইম ৱেষ্ট কৰাৰ মানে মাধ্যম হৈছ হিচাপে তাক আমি চাব পাৰো, ৰিল ৰিল বিলাক আৰু সেইবিলাক। আৰু। অঁ, মইও কোৱা মতে ভাল দিশো আছে ভাল দিশো আছিলেই এতিয়া যদি আপোনাৰ, ভাল দিশ যদি আপুনি বিচাৰে আপোনাক যদি কিবা লাগে। পতা পত চাব বিচাৰিছে সময়ৰ কম সেইটোত চাব পাৰে আপুনি কিন্তু এতিয়া আপুনি ধৰি লক বহুত সময় আছে কিন্তু, এনেই টাইম পাছ কৰি আছে, এগাল এগাল ৰিল চাই আছে তাৰ পিছত এটা স্ক্ৰল কৰি গৈ আছে। তেনেকুৱা ক্ষেত্ৰত আপুনি টেম্পৰী জোনটো প্লেজাৰ পাই আছে দোপামিন আপোনাৰ কথা কৈছিলে সিমান খিনি কৰি পেলাই যদি টাইম পাছ কৰি থাকেতো নিজৰে ৱেষ্ট বুলি, স্বা স্বাভাৱিক ভাবে হয়ে নাই। এতিয়া মানে আপুনি ক'ব অ, ৰিলৰ পৰা আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰা নাই। আপ আপুনি তাক বেয়া ক্ষেত্ৰত ব্যৱহাৰ কৰিছে কাৰণে তাৰ এ বেয়া প্ৰভাৱ আহিছে। প্ৰব্লেমটো আপোনাৰ ধৰি লওক ৰিল বা শৰ্ট ভিডিঅ' এইবিলাকত নাই ত ৰিল বা শ্বৰ্ট ভিডিঅ' আপোনাক অ যদি আপুনি বিচাৰে সঠিক আপোনাৰ নিউজটো দিব পাৰিব বা আপোনাৰ ই এতিয়া আপোনাৰ ওপৰত দ্বিপেন কৰিব আপুনি কি বিচাৰে আপুনি যদি বেয়াৰো বিচাৰে তেনেহলে আপোনাক বেয়াটো দিব কাৰণ সিহঁ ব ন আক ব দিব পাৰীব আৰু আপুনি য মোক অকল ভালটোহে লাগে আপুনি তাৰ পৰা নিজৰ কাৰণে ভাল উলিয়াই লব পাৰিব
হয় আ পাইছো পাইছো আপুনি আচলতে সেইটো এটা বহুত ভাল কথা কথা কৰিলে আচলতে এই এইটো কথাটো আচলতে মানে মানুহে প্ৰতিটো বস্তুৱে মানে মানুহে আচলতে হেৰি কৰে তাৰ মূলটো হৈছে মানুহেই কিন্তু অ দুইটা দুইটা আচলতে মানুহ মানুহেই হয় কিন্তু তোমাৰ হ'লেও তোমাৰ মানে যদি তোমাৰ মানে এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে তুমি চোৱা মানে সেই ৰিল বিলাক যে যেতিয়া চাবলৈ কৰে সেই বেয়া দিশখিনি মই খুচৰি খুচৰি উলিয়াইছো গম পাইছা নে নাই যিহেতু তুমি তুমি ভাল দিশটো কৈছা আৰু মই আচলতে মোৰ মানে কি মানে যিখিনি মই বেয়া দেখোঁ সেইখিনি আচলতে মই ক'মেই মানে গতিকে তোমাৰ কিছুমান অ কিছু কিছুমান এনেকুৱা ধৰণৰ ঋণ আছে সেইবিলাক মানে সেইবিলাকৰ সৈতে সেইবিলাকৰ প্ৰতি মানে আমাৰ যিসমূহ ল'ৰা ছোৱালীসমূহ সেইসমূহ মানে উ অ বেছিকৈ আসক্ত হৈ গৈছে ইয়াৰ ফলত কি হৈছে গম পাইছা নাই তোমাৰ ৰাতি তি মানে কি কৰে তোমাৰ গোটেই ৰাতিটো নুশু খুৱে গম পাইছা নাই গোটেই ৰাতিতো তোমাৰ মোবাইল চাব ৰিল চাব অকল ৰিল তোমাৰ ৰাতি ৰাতিটো নুশুৱে তোমাৰ ৰাতিপুৱালৈকে ৰিল চাব
সেইটোতো বহুত বেয়া কথা সেইটোতো বহুত বেয়া সেইটো বেয়া কথা এতিয়া চকু এইবিলাকৰ যহতে আপোনাৰ চকু চকুৰ প্ৰব্লেম হ'ব আমাৰ মাঠা বিষ 'ব যে মানুহৰ যদি কাৰোবাৰ চাইনাছ আছে চাইনাজ মাইগ্ৰেইন আছে এইবিলাক ট্ৰিগাৰ হৈ যাব সেইবিলাক কৰিলে তই তাৰ পৰাই মোবাইল তো স্কিন স্কিনিং টাইমতো বাহি যোৱা লগে লগে মানে সেইবিলাক আম সৰু সুৰা কথা হৈ যাব তিনি টাইম পাই গ'লে এইবাক প্ৰব্লেম হ'ব আমাত তাকে ক চকু প্ৰব্লেম অ ধেৰ প্ৰব্লেম হ'ব এইবিলাক সেইবিলাকৰ পৰা বাচি থাকিবৰ কাৰণে এইবিলাকৰ পৰা একচুৱেলি দূৰত থাকিব অ লাগে কিন্তু ইয়াৰ আপোনাৰ ভাল দিশ আছে তথাপিতো একচুৱেলি ষ্টুডেন্ট যোনবিলাক থাকে ন সিহঁত ইয়াৰ পৰা দূৰতে থাকিব লাগে অলপ টাইম চাব লাগে আৰু অলপ টাইম পিছত দূৰ হৈ যাব লাগে
হয় আ আচলতে সেইটো কথাটো বহুত আচলতে বেয়া গৰম পাইছে নে কাৰণ সেই যেতিয়া তুমি পাই এজন মানুহে যেতিয়া ৰাতি নুশুব তেওঁ আচলতে তেওঁ আচলতে ফিজিকেলিও ফিট নাথাকিব আৰু তেওঁ মেণ্টেল হেল্থ তো বহুত বেয়া হৈ যাব গম পাইছা নাই এতিয়া তোমাৰ অ এতিয়া তুমি চাবা এজন মানুহৰ তোমাৰ গোটেই দিনটো যেতিয়া পৰিশ্ৰম কৰিব যি হ'লেওতো আমাৰ ব্ৰেইনটোতো চৌববিছ ঘণ্টাই এক্টিভ থাকে হয় নহয় সেই ব্ৰেইনটোক আচলতে আমাৰ এটা নিৰ্দিষ্ট ৰেষ্টৰ প্ৰয়োজন যিহেতু আমি মানুহ আমি এটা যন্ত্ৰ নহয় ন গতিকে আমাৰ ৰেষ্টাৰ প্ৰয়োজন আছে আমি যদি সেই ৰেষ্টা লোৱা সময়ত অকণ যদি আমি মোবাইল চাই আমি আমি যদি সেই আমাৰ মাথাাটোক আমি অকণো ৰেষ্ট নিদিওঁ তেনেহলে আমাৰ নিশ্চয় বিভিন্ন ধৰণ বেমাৰী দেখা দিব গতিকে আমি সেই ৰিলসমূহ আমি আচলতে চোৱাটো কমাব লাগে
হয় হয় কথাটো সেইটোয়ে আৰু সেইটোয়ে কথাটো আৰু এতিয়া মানুহৰ মানে ভাল দিশ আৰু বেয়া দিশ দুটাই আছে যিহেতু দুটাই আছে ত ম মানুহে মানে নিজৰপক্ষত নিজকে চাব লাগে নিজে কি কৰিছে সেইটো চাব লাগে আৰু অ ভাল বেয়া দুই নিজেৰে‌ নিজে পিভি ৰচনা কৰিবলে যোনটো ভাল হয় সেইটো কৰিব লাগে বেয়া দেশটোৰ পৰা নিজকে বিৰট ৰাখিব লাগে হয়নে কথাটো বাৰু সেইটোয়ে সেইটোয়ে মঠাতনো আৰু তাৰ উপৰি মানহূ ইয়াৰ ওপৰত কি কব তাকে আপোনাৰ লগত কথা পাতি ভাল লাগিলে আৰু ইমান খিনি কথা পাতিলো আজি
অঁ মোৰো ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি আকৌ মই আপোনাৰ পৰা মানে বহুত নজনা কথা জানিবলৈও সক্ষম হৈছোঁ
তাকে তাকেহে বোলো আজি বোলো ইয়াতে সামৰণি বাৰু
অঁ বাৰু বাৰু নিশ্চয় আগলৈও ফোন চোন কৰি থাকিবা আৰু অঁ বাৰু বাৰু